হেল্ল' সুন্মিলি হেল্ল' কি কৰি আছা কি কৰি আছা তুমি হেল্ল' ফুল বনাই আছা কিহৰ ফুল বনাই আছা
এইটো কিবা প্ৰাৰ্থিনাৰ পৰা
অ কাৰ কাৰণে বনাই আছা তুমি ফুল
অ এনেই ট্ৰাই কৰি আছো এতিয়া
অ কিবা তুমি এই বিলাক বনাই কিবা মানে কিবা বনা একটো বেচাৰ কাৰনে বনাইছা নেকি নে এনেই সজাই থব কাৰণে
নে নাচিব কাৰণে এতিয়াটো
অ
এনে ট্ৰাই কৰি আছোঁ মই
অ ঠিকে আছে বনাব লাগে
আৰু তুমি কি কৰি আছা?
মইতো এনেই বহি আছিলোঁ ঘৰত ৰুমত বহুত গৰম সেইকাৰণে এইটো চাদত বহি আছো কিপা হা
এতিয়া তুমি কি পঢ়ি আছা?
মই জি এন এম পঢ়ি আছো এইবাৰ ছেকেণ্ড ইয়াৰ
অ ক'ত?
এইটো গুৱাহাটী ইফালে এক'লেণ্ডৰ ইফালে
হা
অ হয় নেকি?
অ ভাত খালানে নাই?
মই এতিয়া পোৱা নাই
অ আজিৰ দিনত কিহেৰে ভাত খালা?
মাংস গাহ গাহৰি মাংস
গাহৰিৰ মাংস কোনে বনাইছে?
মইয়ে বনাইছো
তুমি বনাব জানা?
অ জানোঁ
কেনেকে বনাইছা?
এইটো গাহৰিয় তেল আছে ন আগতে এইটো কিন্তু ওলাব লাগিব তাৰপিছত ইয়াৰ আদা পেষ্ট
অঁ
ধনিয়া দিব লাগিব তাৰপিছত মাংসটোত ঢালিব লাগিব
অ তোমাৰ কথাটো ভালকে মানে শুন শুনি পোৱা নাই মানে কিবা লাহে লাহে শুনি পাইছো আৰু
হয় নেকি
অঁ
হেল্ল'
হেল্ল'
শুনিছেনে নাই
অ শুনি পাইছোঁ
তুমি কি কৰি আছা?
মই এনেই বহি আছোঁ মানে লিখিবয়ে লৈছিলোঁ কিন্তু মোৰ এজন ফ্ৰেণ্ডে কল কৰিছিল তাতে আৰু মই লিখাটো বন্ধ কৰি তাৰ লগতে অলপ আগতে কথা পাতিলোঁ এতিয়া মই তোমাৰ লগত কথা পাতি আছোঁ।
দুতেপ কৰিছে নেকি ৱাইফ।
আ নাই নাই। এনেই ৰুমত থা ৰুমত থাকিব নোৱাৰি বহুত গৰম আমাৰ এইটো কালে বেছি গৰম হয়।
সেইকাৰণে ওপৰত বহি আছো আৰু
ভাত খালে নে মাৰ
হাত খোৱা নাই, খাম অলপ পিছত আমাৰো আজি মানে এনেও ভোক চোক লগা নাই আৰু
খাব মন নাই আজি নিৰামিষ ন একো নিদিয়ে।
দালিয়ে দিব আৰু চবজি অঁ নি দি আজি নিৰামিষ এইটো দালি আৰু এইটো ভাত কেৰেলা ভাজি দিব এইটো আৰু খাব মন নাযায়। মাছ কণী মাংস দিলে অলপ খাব মন যায় কিন্তু হোষ্টেলত আৰু ডেইলি ডেইলি আৰু ক'ত দিব আমাক। তোমালোকৰ অঁ হোষ্টেলতে থাকো, তুমি ক'ত থাকা?
বাহিৰত আছোঁ।
হা
জাহাকিৰ
অঁ। তুমি কিবা বাহিৰটো বাহিৰত ভাড়া লৈ থাকা নেকি নে হোষ্টেলত থাকা?
হষ্টেলত।
অ' আছিলে। তোমালোকৰ হোষ্টেলৰ খানাবিলাক কেনেকুৱা?
ভালেই আছে ইয়াতে কিন্তু
তোমালোকেতো মছলা নোখোৱা ন বেছি বইলেই খাই ভাল পোৱা।
বলেই খাম।
অ। কি আছে? তোমাৰ ঘৰৰ আ চবেই ভালে আছে?
অ' ভাই আছে। মইও হোষ্টেলত আছো এতিয়া।
অঁ, ঘৰত ফোন কৰিছানে নাই?
কি?
ঘৰত ফোন কৰি কথা পাতিলানে? হেল্ল' ঘৰত ফোন কৰি কথা পাতিলানে নাই?
পাতা নাই এতিয়া।
অঁ, ঘৰত কোনে কোনে আছে তোমাৰ?
বাবা আছে, মা আছে আৰু ভাইটি আছে। আৰু
তুমি ডাঙৰ নেকি?
অঁ।
অ' ভাইটিটো মানে কোন ক্লাছত পঢ়ে?
টেন পঢ়ি আছে।
ক্লাছ টেন।
ন!
অঁ ডাঙৰেই হৈছে।
সঠিক কি কয় অ
অহো। তোমাৰ ঘৰত কোন কোন আছে?
আমাৰ ঘৰত মা আছে, দেউতা আছে। এ দুজন দাদা আছে, বৌ আছে। আৰু তিনিজনী বাইদেউ আছিল, বিয়া হৈছে। সিহঁতৰ ঘৰত, ডাঙৰ বাইদেউৰ ঘৰত দুট তা ল'ৰা আছে। তাৰপিছত তাৰ সৰুটো দুটা ছোৱালী, তাৰ সৰুটো এটা ল'ৰায়ে হৈছে। আৰু মোৰ, আৰু, আৰু মোৰ মোৰ বিয়া মানে বিয়াতো চাব লাগিব আৰু কেতিয়া হয়ঁ। ভগৱানে জানে এতিয়া। আছে নে নাই কপালত বিয়া! গম নাপাওঁ আৰু। তুমি কেতিয়া বিয়া হ'বা?
এতিয়া টো থাউজেণ্ড টুৱেন্টি ছিক্স। টো থাউজেণ্ড থাৰ্টিত।
থাৰ্টি? উমঁ, ভালেই হ'ব। আমাক মাতিবা তোমাৰ বিয়াত। হেলৌ!
অঁ মাতিম হেলৌ!
অঁ!
অঁ নেটৱৰ্ক ভাল নাই।
অঁ এইটোৱেটো। আহিবা আমাৰ ঘৰত ফুৰিব কাৰণে নহলে হোষ্টেলত আহি লগ কৰিবা আৰু।
কি কৈছিলে?
আমাৰ হোষ্টেলত আহিবা লগ কৰাৰ কাৰণে আমাক।
অঁ আহিম টাইম পালে আহিম।
অঁ গৰমৰ বন্ধ কেতিয়া দিব।
এএতিয়া মই একো কব নোৱাৰো।
অঁ কবন অঁ। বন্ধ দিলে আহিবা আমাৰ ইফালে।
এনেই এচ
উমঁ! উমঁ হো
এতিয়া কি কৰি আছা?
হাঃ।
এতিয়া কি কৰি আছা?
এতিয়া এই বহিয়ে আছোঁ আৰু তোমাৰ লগত কথা পাতি আছোঁ এনেই।
নো ভাত খাইছে?
আজি- ভাত খোৱা নাই খাম অলপ পিছত আজিতো এনেই মানে গোটেই দিন শুই-শুই কাটিলে ন ভোক-চোক লগা নাই একো। ক্লাছত থাকিলে মানে আৰু ভোক লাগে বেছিকে।
অঁ! এনেকেই হয়
উম। আমাৰ ইফালে কাৰেন্টো গুচি গ'ল।
আমাৰ ফালেও।
অঁ!
এনেই সিটো ওপৰত আৰু মানে ৰুমত মানে বহুত গৰম কাৰণে ওপৰত বহি আছো ইমান ঠাণ্ডা বতাহ দিছে ভালে লাগে।
উম! এটা ৰুমত কিমান জন আছে? হোষ্টেলত
একটা ৰুমত আমাৰটো এটা ৰুমত দুজনে।
অঁ!
মই আৰু মোৰ ফ্ৰেণ্ডে থাকো আৰু মানে আমাৰ হোষ্টেলটো বহুত ভাল আছে আৰু দুজনকে থাকিব দিয়ে। বেলেগত থাকিব
অঁ! ভালে আছে তেনে। আমাৰ ইয়াতে এটা ৰুমত ছয়জন। ছয়জন।
অঁ! ঠিকেই আছে।
উম!
হ'ম হ'ব তেনেহলে থাকা দিয়া।
অঁ! হ'ব।
অঁ! ভাত খোৱাৰ সময়ে হ'ল যাওঁ এতিয়া আৰু খাওঁ। অঁ-অঁ! ঠিক আছে চ
উম-উম!